হেল্ল' হেল্ল' অ' কোৱা।
অ' কি কৰি আছা?
অ' এনেই আছো ৰ'বা তুমি কি কৰি আছা?
অ' এই মই তোমাৰ অলপ কাপোৰ অলপ মানে ভৰাই আছিলোঁ বেগত। মানে তোমাৰ কালিত ত মোৰ গাঁৱলৈ যাম ন ত সেইকাৰণে অলপ এতিয়াৰ পৰা অলপ মানে যা যোগাৰ কৰি আছিলো ৰবা।
অ' গাঁৱলৈ যাবা নেকি কি আছে কিবা আছে নেকি গাঁৱত?
এই গাঁৱতোমাৰ বিশেষ একো নাই দিয়া এনেই আৰু ফুৰিবলৈ যাম আৰু বহুত দিন যোৱা নাই গাঁৱলৈ তোমাৰ। সেইকাৰণে আৰু
ঠিকে আছে বাৰু ঠিকে আছে যাব লাগে আমাৰ তাকেইেতোব আমাৰ ইয়াতো তোমাৰ এই ফায়াৰ ব্ৰিগেডৰ গাড়ী যে থে ফায়াৰ ব্ৰগেড গাড়ী ক'ৰবাত জুইুই লাগিছে নেকি। তাকে মই বাহিৰত ওলাই চাই আছিলো ৰবা।
অ' কাৰোবাৰ জুই লাগিলে তোমাৰ বেয় লাগে দিয়া যাৰে জুই লাগিছে মানে বেয়া আৰু কথাতটো জুই লগা এইবিলাক মানে তোমাৰ যদি ঘৰত জুই লাগিছে জানাই তুমি ঘৰত জুই লাগিলে কিমান কি নষ্ট হৈ যাব পাৰে। বেয়া কথা এইবিলাক দে।
তাকে চিন্তাই হয় মানে আজিকালিতো হিচাপ নাই ন কেতিয়া কি দুৰ্ঘটনা হৈ যায়। ক'ব নোৱাৰে আৰু ঘপককে কিবা এটা হৈ গ'লে মানুহৰ সেইকাৰণে মানে মানুহ মানে আজিকালি সচেতন হৈ থাকিব লাগে দিয়া কেতিয়া কি হৈ যায় একো কবতো নোৱাৰা।
তাকেইয়া মানুহবিলাক সচেতন হৈ থাকিব লাগে দিয়া। মানে এইবিলাক মানে যিমান পাৰোঁ আৰু এই দুৰ্ঘটন এইবিলাক কমাব লাগে আৰু।
পিছে এ এইবোৰতো বাৰু জানিব লগগীয়া কথা দিয়াচোন এইবোৰ ক কথা হৈ থাকিব পিছে তুমি গাঁৱত যাব নোৱাৰয় কালি ময়ো মানে বহুত দিন যোৱা নাই সেই গাঁৱত। মানে কি কিহৰ কাৰণে যাবা? কিবা তুমি ফুৰিব চুৰিব, মেলা চেলা আছে নেকি গাঁৱত?
নাই ফুৰিবতো যামেই বাৰু, এনেই ফুৰিব যাম কিন্তু তোমাৰ ফুৰিৰ লগতে মানে আমাৰ গাঁওত তে আৰু তোমাক। কোৱা, ক'লো নেকি? কোৱা নাই চাগে ন, অ'। মানে আমাৰ গাঁৱত আৰু অনুষ্ঠান আছে আৰু এটা। অ' হেই অনুষ্ঠানটো আৰু ডাঙৰো অনুষ্ঠান, ত' এইবাৰ মানে অলপ ডাঙৰ কৰিছে আৰু। ত' তাকেই ফুৰিবলৈ যাম, হেই অনুষ্ঠানটো অলপ চামো। ত' হেইয়ে আৰু হেনেকে আৰু অলপ কতাম আৰু তোমাৰ অলপ মানে যিহেতু খেতি কৰাৰ সময় আৰু। খেতি পথাৰৰ যিহেতু কাম কৰা সময়। তাত, তাতেই অলপ চাগে থাকিব পাৰোঁ আৰু সময় কটাও আৰু তাতেই।
অ' খেতি পথাৰত পিছে খেতি পথাৰৰ কথা ওলালা যেতিয়া তুমি কেতিয়াবা মানে এনেকুৱা অনুভৱ আছে নে? খেতি পথাৰত কাম কৰি পোৱাৰ কেতিয়াবা অনুভৱ পাইছা নে?
মই অনুভৱ পাইছোঁ ৰ'বা তোমাৰ। অ' মই তোমাৰ আ-আগতে যেতিয়া আছিলে আৰু তে তিয়াতো পাইছোৱে। এতিয়া বাৰু নাপাওঁ দিয়াচোন, এতিয়া ইয়াতে থাকো দিয়াচোন, এতিয়াতো তোমাৰ জানাই চহৰত ক'তনো খেতি হয় তোবাৰ। ত' আগতে যেতিয়া সৰু আছিলোঁ তেতিয়াও আছিলোঁ যেতিয়া অলপ ডাঙৰ হ'লো আৰু তেতিয়াওঁ আছিলোঁ। এতিয়া তোমাৰ নাপাওঁ দিয়া এনেকে।
অ' হয় হেটোতো হয় বাৰু। মও মানে আগতে তোমাৰ খেতিৰ এবাৰ নে দুবাৰ তুমি মই খেতিৰ যিবিলাক আ শস্য ৰোৱাৰ সময় না সেই সময়ত যাওঁতে পথাৰত অলপমান কাম চাম কৰিছিলোঁ। বাৰু কৰি কিনে কিন্তু পথাৰত কাম কৰা কিন্তু মজাটো বেলেগে দে হয় না?
হয় হয় যিটো পথাৰত মানে যিটো কাম কৰা যিটো সৰু থাকোতেতো আৰু বেছি মজা আছিল দিয়া মানে তোমাৰ যিবিলাক আমি কি কৰিছিলি, কি কি কৰা নাছিলোঁ দিয়া মানে মোৰ আছে দিয়া। পথাৰত কাম কৰাৰ ভিতৰত তোমাৰ এই সও থাকোতে আৰু ম মোটামুটি তোমাৰ ধৰি লোৱা মই যেতিয়া তোমাৰ এ দছ বা তোমাৰ এই যেতিয়া বাৰ বছৰ সিমান মান আৰু। বা তোমাৰ এই আঠ বছৰ পা ধৰি সিমান মই আৰু কিবা এটা ভালকে মনত নাই বাৰু মোৰ বয়সটো। ত' সিমান মান আৰু তেতিয়া আমি সৰু সৰু আছিলোঁ ত' কি কৰিছিলোঁ আমি ক কাৰ লগত আৰু বা আমাৰ তাতে, আমাৰ যিহেতু, আমি অ' মধ্য অসমৰ ন, ত' আমি আটা বুলি কয় অইভাগে। ত' এনেকে আটাৰ লগত বা ককাৰ লগত আৰু, ককা বুলি ক'লোঁ ত' যাওঁ আৰু, অ' ৰাতিপুৱা এনেকে পাছে পাছে যাওঁ, তাৰপিছত তাতে তেওঁলোকে মানে যিটো কদাল কদাল যিটো আলি দিয়ে, হে আলি দি থাকে। মই তাতে আহি, তাতে খেলি থাকোঁ বা তোমাৰ পানী বিলাক লাই থাকো বা পানীৰ মাজতে দৌৰি থাকোঁ। ত' কি হয় আৰু কি হয় জানানে? কেতিয়াবা কেতিয়াবা জ-জোক আছিল ন আগতে এতিয়া বাৰু জোক থাৱত কমিছে মানে বহুত কমিছে। আগতেতো বহুত জোক আছিল ন। তো জোক থাকোঁতে এই জোক কেতিয়াবা ধৰে আহি, জোক ধৰিলে আ-আগতে মানে কি হৈছিল মই আগতে ভয় কৰা নাছিলোঁ দিয়া জোকবিলাকক যে ভ, মই মানে জোকক ভৰিব দিওঁ, মানে ভৰিখন পাতি দিওঁ আৰু জোক চোক দেখিলে এনেকে যে বিলাক আহে ন এনকে, অ' দৌৰি দৌৰি এনকে পানীৰ মাজে মাজে আহে। অ' ভৰিখন পাতি দিওঁ বা তোমাৰ মই কিবা এডালত তেনকে আ দিওঁ যাতে হে, তাতে উ, ধৰি কিনে উঠি আহে তাহত মই কি কৰোঁ হেডাল মই এইক, এ যিটো ৰবৰ টানা হে, ৰবৰ দি হেনেকে টানি থাকোঁ আৰু ত'
অ' হেয়ে দিয়া আৰু তোমাৰ হেই আৰু তোমাৰ এ পথাৰত তোমাৰ মৈ আছে হেই মৈ মৈত উঠা বা তোমাৰ এ আ গৰু পাছে পাছে যোৱা। এনেকে আৰু বাকী তোমাৰ কিবা এনেকুৱা সাছে নেকি মেম, অ' মানে মুহূৰ্ত বা স্মৃতি কোৱাচোন অলপ তুমি দীঘলীয়াকেই কোৱা অলপ।
অ ', মানে, এতিয়াতো আমাৰ অ তোমাৰ চহৰতে থকা যায় ন গাঁৱত ইমান যোৱা নপৰে, মই চাগে দুবছৰ মান ধৰি যোৱাই নাই এইবছৰ যায় বুলি ভাবি আছো, বাৰু অলপ ধৰা দুটিমান দু এ দুইমাহ মান পিছত, যাম আৰু তাৰ পিছত মানে আগতে যেতিয়া আগৰ সময় আছিল আৰু তুমি যেনেকে ক'লা, আৰু যেতিয়া আমাৰ আঠ ন বছৰ আছিল সেইখিনি সময়ত জানে, গৰমৰ বন্ধ দিলে আমি আমি গাঁৱত যাওঁৱে গাঁৱত যোৱাৰ মাজতো, এতিয়া বেলেগ ন আৰু সেইখিনি সময়তে, মই পথাৰত এবাৰ নে দুবাৰ নামিছিলো আৰু ধলত আমাৰ, তোমাৰ ধান খেতিৰ বাবে সি মানে এ ৰুৱনীয়ে তোমাৰ ৰোৱে নহয়, ভূই ৰোৱা বুলি যে কয় ত' সেই সময়ত মই নামিছিলো মানে কি হয়, তোমাৰ এতিয়া যিটো গৰম ন সেই গৰমটো মানে গাত বহুত লাগে, মানে বহুত, অনুভৱ হয় আৰু গৰম দিলে কিন্তু এ যেতিয়া তুমি এই গাঁৱত, পথাৰত খেতি পথাৰত যেতিয়া কাম কৰি থাকিবা সকলোৰে লগত- বা ভুঁই ৰুই থাকিবা বা আমাৰ এইফালেটো পেক ৰোৱা বুলি কয় দিয়াচোন, সেইবিলাক যেতিয়া কাম কৰি থাকিবা ত' সেইবোৰ ৰুই থকা টাইমত মানে তোমাৰ যিমান ৰ'দ দিলেও মানে, গৰমটো এনেকুৱা লাগে গৰম দিয়াই নাই মানে, কাম কৰি যায়ে থাকিব পাৰি, কিন্তু এতিয়াতো এতিয়া যদি আমি ইয়াৰ পৰা চহৰৰ পৰা যাওঁ যাই কিনে, তাতে কাম কৰিব চেষ্টা কৰো ন, মূৰ ঘূৰাই পৰিব লাগিব, এনেকুৱা এটা অৱস্থা আৰু, বাকী তোমাৰ অকল সেই নহয় দিয়াচোন, অক আৰু বহুত তোমাৰ বহুত ধৰণৰ গাঁৱৰ পথাৰৰ লগত বহুত ধৰণৰ স্মৃতি আছে। কাৰণ, আমাৰ মানে কি গাঁৱৰ পথাৰ আমাৰ গাঁৱৰ পথাৰৰ মাজেৰে এটা ৰাস্তা যায় আৰু। সেই ৰাস্তাটোৰে, তোমাৰ আমাৰ যিটো মেইন ৰাস্তা মেইন ৰাস্তা তাৰ লগত আমাৰ গাঁওখন সংযুক্ত হয়। ত, সেই সৰু ৰাস্তাটোৰ কাষে কাষে মানে বহুত পথাৰ আৰু আৰু ৰাস্তাটোৰ মানে গ'লে কি ভাল পাবা, ৰাস্তাটো দুই চাইডে কেৱল গছ- মানে তোমাৰ, আমৰ গছ, জামৰ গছ, মানে যিমান যি ফল আছে ন সকলো, ধৰণৰ ফলৰ গছ আছে আৰু সেইফালে মানে সেই ৰাস্তাটোৰ কাষেদি। ত' আমি যেতিয়া পথাৰলৈ যাওঁ, ধৰা পথাৰত ভাগৰ লাগিছে, পথাৰত ভাগৰ লগাৰ পিছত সেই আহ সৰু ৰাস্তাটোলৈ উঠি আহো উঠি আহি কিনে আমি কি কৰো লগৰ সমনীয়াৰ লগত একেলগে তাতে যদি ফল মূল লাগি থাকে ফল মূল ছিঙি কিনে খাওঁ। বা সেই গছৰ তলতে জিৰাও, আৰু এনেও তোমাৰ ঘূৰি নাহো আৰু ঘৰলে কাম খিনি শেষ নোহোৱালৈকে, তাৰ পিছত কাম খিনি লাহে লাহে শেষ কৰো শেষ কৰি ঘৰলে উভতো। তাৰপিছত ধৰা, আৰু এইটো থাকে নহয়, তোমাৰ যেতিয়া আমি পথাৰত কাম কৰি থাকোঁ তেতিয়া। কোনোবা নহয় কোনোবাই তোমাৰ হেৰি লৈ যায় নহয়। ধৰা চাহপানী যোগাৰ, লৈ যাব ভাতৰ যোগাৰ লৈ যাব। ত এনেকুৱা ধৰণৰ মানে বহুত ভাল লগা মুহুৰ্ত, আৰু যিবিলাক আছিল ন এতিয়াতো বাৰু সেইবিলাক মুহৰ্ত নোহোৱাই হৈছে আহ কাৰণ তোমাৰ গাঁৱৰ লগতনো কিমান জন তোমাৰ বৰ্তমানৰ ল'ৰা ছোৱালী সংযুক্ত হৈ আছে কোনো নাই। ত' সেইকাৰণে কেতিয়াবা ধৰা গাঁৱত গলে মনত পৰে সেই দিনবোৰ। গাঁৱৰ যেতিয়া পথাৰবোৰ দেখো হয়তো আজি ল'ৰা ছোৱালীয়ে সেইটো অনুভৱ নুবুজিব কাৰণ সেই সময়ত তো মোবাইল ফোনৰ একো ব্যৱহাৰ নাছিল মোবাইল ফোন নাছিলে। আৰু গাঁৱততো মোবাইল ফোন আমাৰ চহৰতে নাছিল, যেতিয়া গাঁৱততো দূৰৰে কথা গাঁৱত সকলোৱে একেলগে খেলিছিলো। ধৰা দিনটো পথাৰত কাম কৰিলো, গধূলি অলপমান খেলিলো তাৰপিছত তোমাৰ সকলোৱে আন্ধাৰ হোৱাৰ লগে লগে ঘৰলে উভতিলো তাৰ পিছত লাহে লাহে আহ ৰাতি যেতিয়া পাৰ হ'ল ৰাতিপুৱা উঠোৱাল লগে লগে আৰু চাৰি পাঁচ বজাতে অ মুখ চুখ ধুই একেবাৰে কামৰ বাবে ওলালো আৰু ককা আইতাৰ লগত আহ গৰু দিয়া হওক গৰু দিব লাগে না গৰু ছাগলী দিব যাব লাগে ত সেইবিলাক কৰাৰ পিছত তোমাৰ বাকী পথাৰলৈ যাই তোমাৰ ৰোৱনিৰ সহায় কৰাই হওক বা যদি কিবা আলি বান্ধি দিয়াই হওক সেইবিলাক কাম কৰি মানে কাম কৰাৰ মজাটো বেলেগে আছিল দিয়া ক'বলৈ গ'লে
হয় দিয়া মানে সেই সময়ৰ যিটো তোমাৰ কাম কৰা যিটো তোমাৰ সুখ বা সেই যিটো তোমাৰ এটা আনন্দ আছিল ন খেতি পথাৰত কাম কৰা সেই খেতিপথাৰৰ কাম কৰা মানে আনন্দটো মানে এতিয়া নোহোৱাই গৈ হৈছে দিয়া মানে তোমাৰ এতিয়া মানে ল'ৰা ছোৱাল দেখিবা আৰু এতিয়া ল'ৰা ছোৱালী তোমাৰ এইবিলাক আৰু কাম কৰিব নাযায় বা তোমাৰ এইবিলাকৰ মানে গুৰুত্ব নিদিয়ে ইমান এটা ম ধৰি লোৱা এই তোমাৰ এই যিটো আজিকালিো তোমাৰ জানে কিমান আধুনিক অ কৃষি কৰ্মবলাক ওলাইছে য'ত তোমাৰ এ মানে যাবই নালাগে দেত মানুহ মানে এনে চাই থাকিলে হ'ল আৰু তোমাৰ মাটি চহোৱা তোমাৰ আহ মানে যন্ত্ৰ আছে ভুই ৰৱা যন্ত্ৰ আছে ভুই কটাও যন্ত্ৰ আছে মানে ধান কটাও যন্ত্ৰ আছে এইবিলাক মানে সাৰ চিিতও আজিকালি যন্ত্ৰ ওলাইছে মানে পানী দিয়েও তুমি যন্ত্ৰ পাবা মানে তোমাৰ মানুহৰ যিটো এটা কাৰ্যকলাপ সংলগ্ন হৈ থাকিব লাগে ন সেইটো অ ন নাথাকে দিয়ে এতিয়া মানে মানে বহুতে কম থাকে দিয়া আৰু তোমাৰ ক'বলৈ গ'লে আগতে যিটো তোমাৰ খেতি পথাৰৰ আৰু যেতিয়া তুমি অ যিটো মৈ মাৰা যিটো য তুমি মাটিটো মানে সমান কৰিব মানে যিটো অ দবলা আমাৰ দবলা বুলি হয় ন বা তোমাৰ যিটো মাটিৰ বিঘা আছে বা তোমাৰ ইখন য'ত আমি পুৰি ৰম তাতে যিটো অ মৈ মাৰি দিয়াৰ পিছত যিটো মাছ ওলাইছিল আগতে বইতলি মাছ হওক পুঠি মাছ হওক দৰিকণা মাছ অ চেঙৰ বা চেং মাছ বা গৰৈ মাছ যিবিলাক ওলাইছিল সেইবিলাকতো মাছ আজিকালি দেখিবলৈ নাপাবা তুমি আগতে তোমাৰ যেতিয়া আৰু পানী হৈছিল বা বৰষুণ হৈছিল তেতিয়াও তোমাৰ পথাৰত এনেকুৱা আৰু ৰাতি ম আি ম মাৰিবলৈ যায় ৰাতি সকলো কিছুমানে যে দা কটাৰ দি এনেকুৱৈ লৈ যায় যি তেওঁলোকৰ মানে কিমান ধৰণৰ মাছ পাইছিল কুচিয়া হওক মাগুৰ হওক কিন্তু এতিয়া চাবাচোন মাছৰ কোনো খা হবৰে নাই আৰু মানে এ এতিয়া মানে মাছ তুমি দেখিবলৈ নাভাবেই পথাৰত আৰু মই অ মই আমাৰ পথাৰতো এতিয়া দেখিবলৈ নাপাওঁ তই মাছ কি ক'বা আৰু বাকী হ'ব দিয়া নহ'লে আজি ময়ো মোৰ ময়ো মোৰ কামবিলাক কৰোঁ আৰু দিয়া
তেয়া দেিয়া